হেল্লৌ'
হেল্লৌ'
অ' মোৰ আৱাজটো শুনি পাইছা ন।
শোনিছো শোনিছো।
অঁ' কি কৰি আছা?
এ এনেই টিভি চাই আছিলো, তই?
ময়ো এনেই আছো আৰু।
উম' ক'তো ওলাই যোৱা নাই?
নাই নাই ওলাই যোৱা নাই।
উম'
ঠিকে আছে। ঘৰত কি এনেই বহি আছা?
দিবা নেকি? নাই টিভি চাই আছিলো ৰ'।
অ' অ' ওলাই যাব পাৰি।
উম' বৰষুণে দি আছিল চোৱা।
উম' সেইটোও হয় বাৰু উমহু পিছে-
কালি পৰখি যাব পাৰি। আছে আছে কালিপ- পৰসি ওলাই যাব পাৰি।
অঁ' যাব পাৰি বতৰটো যদি ভাল থাকে।
অঁ' অঁ' তই ফৰ্থ ইয়াৰটো কথা কি ভাবিছা?
ফৰ্থ ইয়াৰ টো কৰিম নেকি ভাবিছোঁ আৰু, চাওঁ কৰোঁ নে নকৰোঁ! কলেজে যদি জাননী দিয়ে, তেতিয়া কৰিম আৰু।
এ, হেৰি বেক লগত পাৰি না?
হু, অ' বেক লগত
অ', তেতিয়া হ'লে কৰবা অ', তেতিয়া হ'লে, তেতিয়া হ'লে কৰিম আৰু।
অ, অ' বাকী ঘৰত কি কৰি আছা এইকেইদিন বন্ধৰ কেইদিন? হুম, হুম, কি?
কিছুমানে কৈ আছিল চোন হেৰি, একজাম পাতব নে কিবা এনেকুৱা
অ', কি বা, গম পোৱা নাইচোন এক্সাম কি বা, দিব নে কি বা! একজাম বোলে টানে হ'বচোন
অ, এইটো হয়।
উম কি গৰম দিছে ন আজি!
অ' বৰষুণটো দিয়াৰ কাৰণে হে, নহ'লেতো আৰু দেই
এতিয়া বৰষুণটো দিয়া কাৰণে অলপ ভাল হৈছে আৰু
উম, উম। কালি আকৌ ৰ'দ দিব চাগে
কালি আৰু ৰ'দ দিলে আৰু একেই আৰু, গোটেই
উম
বহুত গৰমত জ্বলি থাকিব লাগিব আৰু!
উম, উম
ঘৰত কি কৰি আছা এইকেইদিন বন্ধৰ কেইদিন?
এ, এনেই আছো গেম চেম খেলি।
অ, অ।
তই খেলিব পাৰা
অ, কি কৰি আছিলি তই?
গেম চেম টোও খেলিব পাৰা, তাকে সুধছো।
উম, নালাগে দে, বহুত জীৱনত বহুত গেম খেলিলো।
এ
উম
এই হেৰি, চাৰ্ভিচ চেণ্টাৰ কেতিয়া যাবি?
তই, চাৰ্ভিচ চেণ্টাৰ নহয়, চাৰ্ভিচ চেণ্টাৰ তই জোনদিনা পাৰা ওলাবি আৰু কি আছে মোৰ, মোৰ একো নাই।
খালি ৰবি, ৰবিবাৰে খালি নোলাবি, ৰবিবাৰে বহুত ভিৰ, বহুত ভিৰ থাকে ৰবিবাৰে।
আচ্ছা, আচ্ছা, অ, প পৰসি কিবাৰ হ'ব বা!
পৰসি শুক্ৰবাৰ হ'ব নেকি উম, শুক্ৰবাৰ হ'ব।
যাব পাৰি।
অ', অ', বাকী তহঁতৰ ৰাস্তাটো কি খোলা হৈছেনে, মানে কামেই কৰি আছে?
এ, আধা আধি কিবা কিবি কাম কৰি আছে, অ' এতে ভাঙে, তাতে ভাঙে।
ওলাই যোৱা নাই
উম হ নাই, তই তই?
অ' নাই নাই ঘৰতে বহি আছো।
ওলাই যাবা লাগে।
বাকী ছিক্স, উম, তাকে। ছিক্স ছেমিষ্টাৰ ৰিজাল্ট কেতিয়া দিব গম পালা নাই?
এক মা, এ হেৰি। জুলাই আগষ্টত দিব নেকি? একমাহ লাগাব বুলি কৈছিলচোন।
অ এক মাহতকে বেছি হৈ গ'ল চোন এক মাহতকে, অ নাই এক মাহতকে বেছি হোৱা নাই অ। কালি হে একমাহ হব ন? উম' উম'।
তহতে প্ৰজেক্ট দিছিলে? প্ৰজেক্ট প্ৰজেক্ট দিছিলে।
অ' অ' প্ৰজেক্ট দিছিলো পৰীক্ষাৰ ফাইনেল এক্জামৰ আগদিনা দিলো নেকি দিছিলো। তই দিছিলি?
উম' নাই নাই, তহতো দুটা দিছিল না? তহতো দুটা।
দুটা মানে, অঁ অঁ দুটা দিছিলোঁ দুটা ছাবজেক্টৰ প্ৰজেক্ট দিছিলোঁ অঁ।
অ' অ' আমাৰ চাৰিটা দিছিল।
চাৰিটা বনাই দিছ? নিদিল? এটা নিদিলি?
নাই, উহো দিম বুলি ভাবিছিলো।
বঢ়িিয়া চ
হু হুু।
বাকী খবৰ-খাতি ক আৰু ঘৰত কি কৰি আছা?
খবৰ কি কোৱা, কোৱা-কোৱা?
খবৰ কি কম মই বঢ়িয়া আৰু ঠিক-ঠাক।
ঠিক-ঠাক।
ঘৰত কি মায়ে ভাত বনাই আছে নেকি?
উম নাই-নাই এতিয়া ক'ত তোৰ?
নাই-নাই চাহ খালোহে, তই চাহ খালি?
খাইছো-খাইছো।
অ-অ পিছে আমি বতৰটোৰ বিষয়ে কথা পাব পাৰোঁ না'? বতৰটো কি চেঞ্জ হৈ থাকে আজিকালি সঘনাই।
উম।
কেইদিনমান পিছত কি ৰ'দ দি আছিল! অ সেই তাকে।
অ।
কি বা আহিছে, বতৰটো ইমান সঘনাই সলনি হৈ থাকে গমে - গমেই নাপায়।
সেইটোয়েটো যেতিয়া-তেতিয়াই গৰম দি দিয়ে।
তই-তই কি ক'ব বিচাৰ? সেই বতৰটো সল সঘনাই যে সলনি হয় কিয় হয়?
এ বৰষুণ দিলে বেছি ভাল কি ইমান গৰমত।
আৰে বতৰটো মানে তই বুজি বলে বল। বতৰটো সঘনাই যে সলনি হৈছে ৰ'দ বৰষুণ মানে আমাৰ জলবায়ুটো বহুত। সঘনাই যে পৰিৱৰ্ত হৈ আছে এইটো কিয় হৈ আছে?
আৰে গছ-গছনি কটা।
উম, আৰু?
পানী বেছি ইউচ্।
হা?
পানী বেছি ইউজ কৰাই।
অ', তাৰপিছত অ', অ'।
তাৰ পিছত আৰু পলিউচন-পলিউচন।
পলিউচন অ', এইটো হৈছে।
উ, তই-তই-তই কি ভাব?
মইও সেইটোৱে ভাবো এইয ধোৱাবোৰ। এই-এই কল-কাৰখানাৰ ধোৱাবোৰ। গাড়ীত ধোৱাৰ তাৰ পিছত গছ-গছনি বোৰ মানুহে কাটি থাকে। পৰিৱেশটো বিনষ্ট কৰি কৰি, পৰিৱেশটো সঘনাই সলনি হৈ থাকে সেইকাৰণে।
উম।
তোক যিদি এইটো মানে এবাৰ যেনে কয় যে এইটো সলনি কৰিব, মানে কি-কি কৰিবলৈ তই কি কি কৰিবি এইটো?
এ বেছিকে গছ-গছনি ৰুম। তাৰপিছত চি এন জি মানে গাড়ীবোৰ হা?
বেছিকৈ মানে কিমান গছ-গছনি ৰু, বেছিকৈ মানে কিমান গছ-গছনি ৰুবি?
হেইটো-হেইটোতো গ'ম নাপাম ৰ' মানে কেলকুলেশ্যন নাই।
অ', অ'।
তই, তাই, তাই, তাই?
তই নিজৰ কথাটো সম্পূৰ্ণ কৰিল, আৰু কিবা কৈ আছিল ন' চি এন চি কিবা এনেকোৱা টাইপ।
অ', আচ্ছা অ', অ', মানে গাড়ী ইঞ্জিন হেৰি পেট্ৰল বা ডিজেলৰ জেগাত চি এন জিৰ ইউজ কৰবা।
উম। অ', সেইখিনিয়ে!
অ', এনেকা ত' চলাৰো ইউচ কৰিব পাৰি।
অ', অ', সেইটো বাৰু ডাঙৰ কথা কৈছা। ময়ো তাকে ভাবোঁ আৰু মই মানে যিমানখিনি পাৰোঁ গছ-গছনি ৰোপণ কৰোঁ আৰু। আৰুখিনি যাতে ৰোপণ কৰা নহয় বাৰু যাতে, যত্নও কৰোঁ আৰু সেইখিনি ডাঙৰ দীঘল হয়।
অ', উম।
আৰু এই পেট্ৰল-ডিজেলৰ গাড়ীবোৰ সলনি কৰি। এই ইলে লাইনেৰে চলা গাড়ীবোৰ যাতে বেছি মানে ইউজ কৰে যাতে পলিউচন নহয় মানে প্ৰদূষণ নহয় আৰু সেইটোৱেই আৰু।
হম, হুম।
তেনেকেই চেঞ্জ কৰিব লাগিব আৰু। নহ'লে বহুত অসুবিধা হ'ব মানুহৰ এনেকৈ।
উম, উম।
উম, তইতো আৰু কিছুমান জেগাতটো দেখা পাইছ চাগে নিউজত? বৰষুণৰ ফলত কিমান বানপানী হোৱা দেখা গৈছে।
অ', অ', অ', দেখছো দেখছো।
উম। কোনবোৰ জেগাত দেখা, কোনবোৰ জেগাত গ'ম গ'ম পোৱা নাই কচোন কোনতোৰ জেগা?
এ ৰ হেৰি মেঘালয় আছিল নিকি?
মেঘালয় নিকি?
ৰ ম এ সঠিককে নেজানো কি‌ হৈছিলে?
মই অৰুণাচল বুলিহে শুনিছিলো।
আচ্ছা অ, হয় নেকি?
অ তই চাগে নিউজবোৰ ভালকে নাচাও, পঢ়ি চাবি আৰু।
নাই নাই নাই ছাৰ, চাবা লাগব।
অ, নিউজবোৰ চাবি আকৌ নিউজবোৰ চাব লাগে ন মানে কিমান কি অসুবিধাত সন্মুখীন হৈ আছে আৰু পাৰ যদি অলপ সঁহাৰিও দি দিবি আৰু মানুহসকলক অলপ সঁহাৰি হৈ যাব ন? ডনেশন - চনেশন অলপ যদি এনেকে দি দিব পাৰ আৰু।
সহাৰিটো তই মোকে দি
মই স, মই সঁহাৰি দিব লাগে যে মোৰ পোনে বহুত ডাঙৰ কথা এইটো।
উহোম নিশ্চয় হয়।
পিছে মই যাম বুলি ভাবিছো কিন্তু মই মানে সেই জেগা জেগা পৰ্যবেক্ষণ কৰি আহিম বুলি ভাবিছো একবাৰ বানপানী কিমান কি হৈছে কি হোৱা নাই? কাথাখিনিত যাই পেলাই।
উম উ সেইটো সেইটো ভাল হয় সেইটো ভাল।
তোক বাৰু লগ ধৰিম যদি যাও মই।
অ অ।
উম।
উম।
দে ঠিক আছে বাৰু, মাই মাতি আছ
দে দে, উম দে ঠিক